অ, আজি গানৰ বিষয়ে কথা পাতো দিয়া। তে, তুমি কোৱা, তুমি গান শুনি ভাল পোৱা নে?
অঁ, মই গান শুনি বৰ ভাল পাওঁ। মই গান এনেই সদায় শুনা যোৱা যায়ে। যেনেকে মই কলেজৰ পৰা আহিলে শুনো, নহ'লে কেতিয়াবা বন্ধ থাকিলে সময় পালে শুনো, গানটো মানে মোৰ বৰ প্ৰিয়, মই গানটো শুনা যায় এ সদায়। গান মানে গান নুশুনাকে মই দিনতটো খতমেই নহয়। এনে তুমি ভাল পোৱা নে গান শুনি?
আহ, মইও তোমাৰ দৰে গান শুনি বহুত বেছি ভাল পাওঁ, আহ। কলেজৰ পৰা অহাৰ পিছত গান শুনো আৰু গোটেই দিনটো ক'ব গ'লে গান শুনা যায় আৰু বহুতো কাম কৰি থকা সময়ত অ মানে গান শুনি-শুনিয়ে কাম কৰা যায়।
অ, বাকী তুমি এ, কাৰ-কাৰ গান শুনি ভাল পোৱা, মানে কেনেকুৱা গান শুনি ভাল পোৱা?
মই মানে অঁ অসমীয়া গান শুনি বেছিকৈ ভাল পাওঁ অসমীয়া গানৰ বেছিভাগ মই জুবিনৰ গানে‌ শুনো। তাৰ পিছত আছে তোমাৰ, পাপনৰ গানো শুনা যায় মানে তেনেকেই আৰু অসমীয়া গান, তাৰ পিছত তোমাৰ বলীউডৰ গানো শুনো। আঁহ, বলিউড অসমীয়া। তেনেকে আৰু অঁ তুমি কেনেকুৱা ধৰণৰ গান বেছিকে শুনি ভাল পোৱা?
মই মইয়ো তুমি যেনেকে ক'লা মই অসমীয়া এঁ অসমীয়া গানে শুনিয়ে ভাল পাওঁ। পাওঁ যেনেকে জুবিনৰ আৰু বেছিভাগতো এই জুবিন আৰু পাপনে আমাৰ ইয়াত তে বেছি মানে জানা জানা যায় আৰু সিহঁতৰ গানে বেছিভাগ শুনা হয় বেছিভাগ মানে চ' মইও এইটো ক'বা‌হিছো মইও জুবিনৰ গানে শুনো বেছিভাগ। জুবিনৰ গান বোৰ বৰ বৰ ভাল লাগে আৰু জুবিনৰতো বহুত গানো দেখিছে ন'? বাকী মই বলীউডৰ গানো শুনো, বলীউড গান যেনেকে যে কালা চচ মা এইবোৰ যেনেকে ৱে হিন্দী শব্দবোৰৰ এ গান বোৰ এ বাকী আৰু হলিউড জানো শুনো মই। তাৰে লগত মই বাজনা যি বাজাই, সেইবোৰ বাজনা গান বোৰ শুনো, সেইটো মানে এইবোৰ বাজনা নহয় মানে ঢোৰ সেইবোৰ মানে সেইবোৰ ইলেক্ট্ৰনিক কিছুমান এ জন্ ত্ৰ আছে সেইবোৰে দি বাজা হয়। চ' সেইবোৰ মানে মডাৰ্ণতে পৰে, সেইবোৰ আধুনিক মানে এ হ বজনা বজা, বাকী তুমি এ সোধা আৰু কিবা সুধিব আছে যদি?
অঁহ সুধিব আছিলে যে তোমাৰ আটাইতকৈ প্ৰিয় উম চিংগাৰজন কোন হ'ব?
অ' মোৰ আটাইতকৈ প্ৰিয়, যেনেকে মই এতিয়া অসমীয়া, মোৰ কাৰণে আটাইতকৈ প্ৰিয় মোৰ জুবিনেই হয়। এতিয়া জুবিন জুবিনৰ গানে মই সৰুৰ পৰা এ শুনি শুনি ডাঙৰ হৈছো সেইটো কাৰণে জুবিন মানে মোৰ বেছি কে শুনা যায় গান, কাৰণ জুবিনৰ গান বোৰ মানে মোৰ অন্তৰত লাগে, আৰু জুবিনক মই বহুত ভালো পাওঁ। সেইটো কাৰণে মই জুবিনৰ গান বোৰে বেছি শুনো। এনেই তুমি এ সুধিবলে তুমি কাৰ চ'বতকে বেছি গান শুনি ভাল পোৱা?
ময়ো তুমি যিখিনি কথা জুবিনৰ বিষয়ে ক'লা ময়ো তেওঁক সিমানেই ভাল পাওঁ। তেওঁৰ গান শুনি ময়ো ডাঙৰ হৈছোঁ। অসমীয়াৰ ভিতৰত আটাইতকৈ বেছি মই জুবিনৰ গান শুনি ভাল পাওঁ, আৰু যদি বলিউডৰ কব যাওঁ তেতিয়াহ'লে মই চনু নিগমৰ গান ভাল পাওঁ, আৰু শ্ৰেয়া ঘোষলৰ গানো বহুত বেছি ভাল পাওঁ তেওঁলোকৰ গান প্ৰায়ে শুনা যায় আৰু আটাইতকৈ প্ৰিয় বুলি ক'লেতো তোমাৰ জুবিন গাৰ্গে হ'ব আৰু। তেওঁৰ গান এ শুনি শুনিয়ে ডাঙৰ হৈছো। আৰু বেছিভাগ অসমীয় চাগে তেওঁৰে গান শুনে, সেইকাৰণে তেওঁক বেছি ভাল লাগে। আহ আঁহ তুমি মানে আঁহ তুমি কেতিয়া মানে মিউজিক শুনি বেছি ভাল পোৱা?
মই সচাঁকে কওঁ যদি মই বেছিভাগ বৰষুণৰ সময়ত ভাল পাওঁ। এনে এনে শুনো কিন্তু বৰষুণৰ সময়ত যেতিয়া বৰষুণ দি থাকে, ঠাণ্ডা বতাহ আহি থাকে তেতিয়া শুনি সংগীত বোৰ বেছি ভাল লাগে। গানবোৰ, কাৰণ তেতিয়া মানে কিবা এটা বেলেগে অন্তৰত লাগে এনে যদি শুনা হয়, তেতিয়া মানে সেনেকে নালাগে। এনে শুনা নামত শুনা নহয়। কিন্তু মই বৰষুণৰ সময়ত শুনি বৰ ভাল পাওঁ চাহ খাই। বাকী তুমি কেতিয়া ভাল পোৱা?
অহ। তুমি যিটো কলা বৰষুণৰ সময়ত তুমি গান শুনি ভাল পোৱা। মইও বৰষুণৰ সময়ত শুনি ভাল পাওঁ আৰু লগতে তোমাৰ যদি কিবা উৎসৱ পাৰ্বন হয় তেতিয়াও মানে গান শুনি বেছি ভাল পাওঁ, তেতিয়া মানে গান নাবাজিলে নালাগে যে কিবা উৎসৱ পাৰ্বন হৈছে। তেতিয়া বেছিভাগ গানটো শুনা যায় আৰু।
এইটো হয় এইটো সেইবোৰ উৎসৱত গানতটো নাবাজিলে গাতে নালাগে উৎসৱ বুলি।
অ' তুমি অ' ফাষ্ট মিউজিক ভাল পোৱা শ্লোল মিউজিক?
মই এতিয়া ক'ব গলে কি যে এইটো এতিয়া মই ক'লে শ্লয়ে ভাল পাওঁ মানে লাহেকে মানে কি কই যোনবোৰ শ্ল'লি পোৱা যায়। এতিয়া এতিয়া যিবোৰ ফাষ্ট মিউজিক যি কলা সেনেকে এতিয়া অ সেনেকে শুনা নাই এনে বহুতে মানে বেলেগ বোৰে মোৰ বন্ধু বোৰে শুনে এনেকে। কিন্তু মই গান বোৰ মানে যিমান শ্লো' হয় সিমানে ভাল পাওঁ। বাকী তুমি তুমি কেনেকুৱা হ'ল পোৱা এইটো কোৱা?
মোৰ সেইটো মানে অম! তাৰপিছত সলনি হৈ থাকে কেতিয়াবা মই।
আৰু
শ্ল' মিউজিক শুনি ভাল পাওঁ আৰু কেতিয়াবা মানে। অ ফাষ্ট মিউজিক শুনো অ।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
আৰু কুৱেচন সুধিব আছিল তোমাক যে। তুমি আঁহ সংগীতে বা গানে তোমাৰ। অ মনটোক যে সলনি কৰে নেকি। ।
মনটো সলনি এতিয়া কিছুমান এ কিছুমান সংগীত। আছে যিবোৰ মানে মানে আমাক কি কয় এটা। এ কি কয় এটা মানে সেই দে এটা কিবা এটা শক্তি এটা দে মানে কি কয় যে। কামৰ প্ৰতি কিছুমান যি থাকে ন গান বোৰ, যেনেকে হয়বাকে। এতিয়া টো ইংৰাজীটো মটিভেশচন বুলি কয় সেনেকুৱা এ চোন সংগীত থাকে। অ সেইবোৰ সংগীতটো এনেই দিয়ে কিন্তু মই ইমান শুনা নহয় এইবোৰ কাৰণ মই সংগীতটোৱে। এটা মানে এনে। এনে আৰু সময় এনে এনে টাইম পোৱাকে শুনা আৰু এনেকে মানে মই। সেনেকে শুনা নহয় আৰু তুমি যেনেকে কলা, বাকী তুমি সেনেকে শুনা নেকি।
অহ ময়ো মই সঘনে শুনা যায় মোৰ মানে। সংগীতে মোৰ মনৰ অৱস্থাটোক মানে সলনি কৰিব পাৰে, যদি ধৰা তোমাৰ বেছিকে ধৰা খং উঠি থাকিল তেতিয়া যদি সংগীতটো শুনো তেতিয়াহ'লে খংটো কমি যায় অলপমা বা ধৰা বহুত কাম থাকিল, সংগীত যদি শুনি শুনি কামটো কৰো তেতিয়া মানে ইমান এটা ভাগৰ নালাগে আৰু সংগীতে হয় বহুত এটা মানে অ সলনি কৰিব পাৰে মোৰ আ মনটোক ত মই তোমাক সুধিব বিচাৰো যে তোমাৰ আ মানে আটাইতকৈ প্ৰিয় বুলি আ কিবা গান আছে নেকি তোমাৰ তেনেকুৱা?
আটাইতকৈ প্ৰিয় গানটো ক'ব গ'লে
মোৰ এটা গান আছে, যোনটো মই সৰুতে বহুত শুনি শুনিছিলো, এইটো গান টো কিন্তু মই তেতিয়া গম পোৱা নাছিলো তো গানটো মানে জুবিন দাই মানে গাইছিলে এইটো হ'ল পগলা পগলা এইটো গানটো মানে মই সৰুতে বহুত শুনা হৈছিলে। এইটো গানটো মানে এটা শুনিলে এতিয়াও মোৰ মনত পৰে সৰু কাল বোৰ। সেইটো কাৰনে গানটো মই শুনা হয় আৰু মই ভাল লাগে এইটো গানটো নিজৰ সৰুৰ কালবোৰৰ কথা মনত পৰে।
বাকী আৰু এতিয়া আৰু ক'ব গ'লে এতিয়া আৰু মই এনে শুনি থাকো আৰু এনেকে আও প্ৰিয় বুলি নাই আৰু এনকে মানে সেনেকে মানে যেনেকে পগলা পগলা গানটোৰ দৰে মানে সেনেকে আকৌ মানে গান নাহে এই দুইটা, মানে যোন টো মানে শুনিলে মোৰ কিবা মনত পৰে আগৰ কথা সেইটোকাৰণে মোৰ চবতকে প্ৰিয় গান যদি হয় এতিয়া পগলা পগলা গানটোৱে। বাকী তোমাৰ কিবা এনেকুৱা বেলেগ মোৰ দৰে এনেকুৱা আছে নেকি গান? যিবোৰ শুনিলে তোমাৰ কিবা মনত পৰে?
মোৰো জুবিন দাৰে এটা গান আছে পাখি লগা মনে সেই গান টো বহুত অ মানে প্ৰিয় হয় মই সৰুতেও সেই গানটো আ স্কুলত বহুতবাৰ গাইছো আৰু এতিয়াও মানে এই গানটোৰ লগত মানে বহুতো স্মৃতি জড়িত হৈ আছে আৰু সেইকাৰণে সেই গানটো মোৰ বহুত প্ৰিয় হয় আৰু জুবিন দাও বহুত প্ৰিয় হয় গতিকে দুইটা বস্তু মানে মোৰ মানে প্ৰিয় হয়।
এনে তোমাৰ সুধিব আছিলে মোৰ এটা কি তুমি পুৰণা গানবোৰ শুনি এতিয়াও শুনা নাই যেনেকে আমাৰ ভূপেন হাজৰিকাৰ গান নে তুমি তিয়া অকল নতুন গানবোৰে বেছি মানে শুনা হয়?
মই পুৰণা গান শুনো। আৰু নতুন গানো শুনো মানে দুয়ো পুৰণা গান বেছিকে শুনি ভাল পাওঁ। তোমাৰ ধৰা লতা মংগেশকৰ হওঁক বা ভূপেন হাজৰিকা হওঁক অসমৰ আৰু নত তুন গান বুলি ক'লে নতুন গান বুলি ক'লে জুবিন গাৰ্গৰ গানে শুনা যায়। একদম আধুনিক যিবোৰ গীত এতিয়া নতুনকৈ পৰিচালিত হৈছে আ তেনেকুৱা গান বোৰ নুশুনো আৰু শুনিব ইচ্ছাও নাযায় বাৰু। তুমি কোৱা তুমি অ আধুনিক গীত বেছি ভাল পোৱা নে, পুৰণি গীত বোৰ বেছি ভাল পোৱা?
ময়ো তুমি যেনেকে ক'লা মই ভূপেন হাজৰিকা গান বোৰ শুনি বৰ ভাল পা পাইছো। আৰু ভাল পাও, এতিয়াও আৰু মই শুনা হয়য়ে এইটো মোৰ দেউতাও মানে ভূপেন হাজৰিকাৰ গান বোৰ বৰ ভাল পায়, আৰু শুনে তেতিয়া ময়ো শুনো। বাকিও মই নতুন গানৰ কথা কলে, নতুন গানো শুনা হয় ইমান বেয়া নকওঁ মই। কিন্তু কি কয় মানে পুৰণা গানতকে নতুন গানেই এতিয়া মই শুনো, কাৰণ পুৰণা গান বোৰ শুনি শুনি এটা এ লাগি যায় ন, আৰু নতুন এটা শুনিব ইচ্ছা আছে, সেইটো কাৰণে মই পুৰণা গান শুনো যদি ইমান মানে নুশুনো। কিন্তু নিয়মত এটা শুনো আৰু কব পাৰা। বাকী আৰু তুমি কি কয়,
এ কি মানে অসমীয়া গান ভাল পোৱা যে ক'লা তুমি মানে অসমীয়া গানে বেছিভাগ শুনা যায় নে, নে তুমি হিন্দী গান বেছি শুনা যায়?
অসমীয়া গান বেছিভাগ শুনা যায়, আৰু মই হিন্দী গানো শুনো আৰু। তেনেকেই ক'ব পাৰা যে অসমীয়া আৰু হিন্দী দুয়োটা বেছিকে শুনা যায়।
উম, ঠিক আছে! মই এইটোয়ে সুধিব আছিলে। বাকী মই মই--অ'কোৱা।
দিয়া তোমাৰ লগত গানৰ কথা পাতি ভাল লাগিলে।
অ' ধন্যবাদ! মই সেইটোৱে ক'ব বিচাৰিছিলো দিয়া।